হেল্ল আহ কি কৰি আছা।
এই কি কৰিম আছো ৰ'বা এনে চব্জি কাটি আছো হে আঞ্জাৰ কাৰণে।
অ হয় নেকি বাকী খবৰ পাতি ভালনে।
ভাল ভাল তোমাৰ কেনেকুৱা।
এ মোৰ চলি আছে দিয়া ঠিকে আৰু ঠিক ঠাক আৰু বাকী চব্জি কটা কাটি আছে বোলেহে মানে কি কিহৰ আইটেম বনাব আজি পিছে।
এ বিলাহী কাটি আছো ৰবা বিলাহী আৰু মাছে বনাও মানে মাহঁত নাই তো ঘৰত ত মায়ে কৈছে বনাব কাৰণে তই ভাবিলো বিলাহী আৰু মাছে এখন আঞ্জা বনাই থৈ দিওঁ আৰু।
অ মাছ আছে নেকি পিছে আজি।
আজি এ মায়ে ৰাতিপুৱা আনি থৈ গৈছিল মা মানে অলপ। এটা কামত ওলাই গৈছে, ত' তাকে মায়ে ক'লে যে বনাই থব কাৰণে, ত' ভাবিলো এনে থকাতকে বনাই থৈ দিওঁ।
বা তুমি মাছৰ আঞ্চা বনাব জানা তে, মাছৰ টেঙাৰ সেইবিলাগ বনাব জানা, তে?
মই নাজানা নাই ৰ'বা, চব আইটেমে শিকিছোঁ, চব আইটেমে জানো মাছ, মাংস যি লাগে তোমাক।
বাপ্পা ৰে তুমি বহুত টেলেণ্টেড চলিহে, মই আৰু মাংসতটো জানো দিয়া মাছতো নাজানো মই ইমান বাৰু বনাব মাছৰ টেঙা বা এনেকুৱা আঞ্জা, বাকী সেইটো সাধাৰণ ভাৱে আলু ভাজি তোমাৰ ভাত দালি এইবিলাকো চবে জানে দিয়াচোন, বাকি মাংস খন জানো দিয়া মাংস খন। প্ৰত্যক ল'ৰাই জানিব লাগে, সেইকন নাজানিলে বাৰু তোমাৰ এ ল'ৰা বা ল'ৰা বন্ধুৰ মাজত জানো থাকিব পাৰিবা আৰু মানে এজন ল'ৰাই মানে ভালদৰে এনেকে ৰান্ধিব জানে মাংসখন তোমাৰ খাই কিনে তোমাৰ চেলেকি থাকিব হাতখন সেনেকুৱা আৰু।
হয়, হয় নিশ্চয় আৰু যিহেতু আমি পাতিলোৱে দিয়া, খোৱা খাদ্যৰ ওপৰত পাতিলোৱে। এ, তুমি কি ভাবা? আমাৰ ধৰা বৰ্তমান যুগত যিটো নৱ প্ৰজন্মৰ মাজত প্ৰচলিত হৈ আছে ফাষ্ট ফুড ধৰি লোৱা। চাওমিন, মমো, ৰ'ল, এইবিলাক আৰু যিবিলাক আমাৰ শাক -পাচলি আৰু ফল- মূল আছে সেইবোৰৰ মাজত তুমি কোনটো মানে এনে ভাল পোৱা। বা কোনটো তোমাৰ স্বাস্থ্যকৰ বুলি বেছি ভাবা?
ত 'তোমাৰ ফাষ্ট ফুড আৰু তোমাৰ যিটো স্বাস্থ্যকৰ খাদ্য আমাৰ ঘৰৰ খাদ্য তাৰে ভিতৰতটো মই তোমাৰ ঘৰৰ খাদ্য খাই বেছি ভাল পাওঁ দিয়া। কাৰণ ঘৰৰ খাদ্যত মানে আছে ঘৰৰ খাদ্য তোমাৰ সেই বাহিৰা যিবিলাক চব্জি আছে সেইবিলাকৰ দ্বাৰা বনাই দিয়াচোন সেইবিলাকত তোমাৰ কিমান সাৰ মাৰে বা কিমান কি কৰে। তথাপিও ঘৰৰ খাদ্যটো তোমাৰ বাহিৰৰ খাদ্যতকে ভাল নালাগে দিয়া। মানে ঘৰৰ যিটো খাদ্য সেইটো বাহিৰা ফাষ্টফুড বিলাকো নোৱাৰে। আৰু ফাষ্টফুডো খাওঁ, খাওঁ নোখোৱা নহয়। কিন্তু হ'লেও ফাষ্টফুডটো আমাক বেছিয়ে মানে হে কৰে আৰু মানে ক্ষতি কৰে আৰু। মানে ফাষ্টফুড ফুড ধৰি লো, ৱা এই ফাষ্ট ফুড যিবিলাক ম'ম', আছে চাওমিন হওঁক বা অনান্য ৰোল অ, চিকেন যিবিলাক পকৰা হয়। বা তোমাৰ এই ফুচকা হওঁক এইবিলাক মানে তোমাৰ কেতিয়াবা এনেকুৱা মানে অলপ মানে সেই লাগে আৰু মানে লেতেৰা লেতেৰা লাগে ন। এই ফুচকাটোৱে ধৰি লোৱা পানীটো মানে কিমান কি ভিডিঅ' দেখিছে চাগে এই ইনষ্টাগ্ৰাম হওক তোমাৰ ইউটিউবতে হও। কিমান কি লেতেৰা মানে লেতেৰা কৰি মানে এইবিলাক বনাই হাতবিলাক মানে ভালকে নুধুৱে। মানে তোমাৰ প্লাষ্টিকো ব্যৱহাৰ কৰে তো, ত প্লাষ্টিক ব্যৱহাৰ কৰা ভাল কথা। কিন্তু প্লাষ্টিক যিটো বেছি ব্যৱহাৰ কৰি থাকিলে যিটো তাৰ সৰু, সৰু যিবিলাক প্লাষ্ট যিটো কণা, কণা থাকে সেইবিলাকো তোমাৰ তাতে মিহলি হৈ যায় ন। সেইবিলাক মানে বহুত, ক'ব গ'লে এতিয়া ক'ব গ'লে তোমাৰ এইবিলাক ভাল নহয়। আৰু খাবলৈ আৰু বেমাৰো কৰে বহুতৰে। পেটৰ বেমাৰ হওঁক বা অন্যান্য যিবিলাক বেমাৰ এই মোৰো যদি তোমাৰ লগত সেইবিলাক খাই তোমাৰ বেমাৰ, বেমাৰ আছিল। আৰু পেটৰ বেমাৰ আছিল মানে ক'ব গলে ফুড প্ৰয়োজনে হৈছিল আৰু। অ, সেইবিলাক আৰু মানে সেইবিলাক ফাষ্ট ফুডে মানে খাই সোৱাদ লাগে। কিন্তু সোৱাদ তোমাৰ ক্ষতিও আছে দিয়াচোন মানে ধৰি লোৱা আজিকালি ছোৱালী চাবাচোন ছোৱালী বিলাকৰ মানে বেছি বেছি হৈছে আৰু যিবিলাক ম'ম' হওক, তোমাৰ যিবিলাক ফুচকা হওক। বা যিবিলাক ফাষ্টফুড আছে সেইবিলাক খাদ্য মানে তেওঁলোকে বেছি মানে মানে খায় আৰু তাৰ ফলত তেওঁলোকৰ কি হৈছে এ বিভিন্ন ধৰণৰ বেমাৰ হৈছে আৰু সৰু সৰুৰ পৰাই হৈছে বা তোমাৰ যিবিলাক নহ'ব লগা বেমাৰ সেইবিলাকৰ সৃষ্টি হৈছে। মানে সেই বিলাক বেমাৰৰ কাৰণ দিয়া ফাষ্টফুডে দিয়া বা কি তোমাৰ ফাষ্টফুডৰ কথা কবলৈ গ'লে আৰু তোমাৰ কিনো কম আৰু। ফাষ্টফুডটো আমাৰ কাৰণে ভাল নহয় দিয়া। আৰু মানে খাব লাগে সপ্তাহত তোমাৰ কেতিয়াবা মন গ'ল এদিন খালা। তেতিয়া বেলেগ কথা। কিন্তু সদায় খাব লাগে সেইটোতো কথা নহয় ন। সদায় খোৱাতো ভাল নহয় দিয়া মোৰ মতে। মোৰ মতেতো ঘৰৰ খাদ্য সদায় খাই থকা। দালি, ভাত দালি ভাতৰ পিছত কেতিয়াবা অ, মানে পাৰিলে কণী এটা এটা খাবা সদায় সদায় নহ'লে তোমাৰ এই, অ মাংস খাবা। তিনিদিন দুদিন
কিন্তু এনেকুৱা নালাগে সদায় ফাষ্টফুডৰ ওপৰতে খাই আছা। ভাত চাত খাব ইচ্ছা নক খালি ফাষ্ট্ৰ ফুডে খাই ভাল পোৱা। তেতিয়ালে অলপ সমস্যাৰ মানে সৃষ্টি হয়। আৰু মই নিজে বাৰু তোমাৰ ফাষ্ট ফুডৰ ভিতৰত যিটো ৰোল হয় ৰলটো খাই ভাল পাওঁ। কিন্তু মই এনেকুৱা নহয় যে তুমি সদায় সদায় ৰোল খাই থাকি কিমা সদায় সদায় ৰোল খাবই লাগিব নহলে মনতটো ভাল নালাগিব সেনেকুৱা নহয়। মইতো বেভাগ থলুৱা খাদ্যয়ই খাওঁ। কেতিয়াবা মন গ'লে কেতিয়াবা হয়তো যদি বাহিৰত ওলাই যাওঁ তেতিয়া খাব লগা হৈ যায় আৰু কেতিয়াবা ধৰা থাকে ন তোমাৰ ধৰা ভোক লাগিলে তুমি এতিয়া বেলেগ কি খাবা কেতিয়াবা ভাবো যে ৰ'ল খাই দিও আৰু। অলপমান হ'লেওো পেটৰ ভোকতো নোহোৱা হ'ব। তেনেকুৱা ক্ষেত্ৰত খাব পাৰি বা গধূলি কেতিয়াবা হয়তো লগৰ বন্ধু বিলাকৰ লগত যদি ওলাই যাওঁ কৰাত কেতিয়াবা ফুৰিব কাৰণে তেতিয়া খাব পাৰি। কিন্তু তুমি সদায় যদি সেই উ, যিবিলাক আমাৰ ফাষ্ট ফুড আছে সেইবোৰ যদি খাই আছা। অকল ফু তেনেহলে কিন্তু তোমাৰ বেমাৰ হোৱাটো মানে স্বাভিক আৰু। আৰু বেছিভাগ তোমাৰ যিবিলাকে তোমাৰ মম খায়, চিকন পৰা খাই। তেওঁলোকৰ দেখাোৱা যিম তমাৰ পথৰ বুলি ক ন। পথৰ হোৱা বুলি আৰু এপেণ্ডিক্স বেমাৰ হয় বিভিন্ন ধৰণৰ। ত, সেনেকুৱা ধৰণৰ প্ৰব্লেম আহ মানে মানুহে সমস্য়াৰ সন্মুখীন হ'ব। লগগীয়া হয় যিবিলাক আমাৰ ফাষ্ট ফুড আছে সেইবিলাক আৰু সেই হিচাপতো মই যিবিলাক আমাৰ ফল- মূল হওক বা শাক -পাচলি যুক্ত যিবিলাক খাদ্য আছে সেইবিলাক খাই ভাল পাওঁ। পিছে তোমাৰ ভাল পোৱা ফল- মূলৰ ভিতৰত কোৱাচোন দুটামান নাম কি ফল -মূল খাই ভাল পোৱা তুমি?
ওপৰ মতকে ভাল পাওঁ আম মানে বহুত বহুত ভাল পাওঁ দিয়া মই সকলো ফল মূলাও দিয়া মানে সনেকুৱা নহয় যে, মানুহে ফল মূল বা কেইটামান ফল মূল বেয়া পায়। মই সেনেকুৱা নহয় ম চব ফল মূল খা আম হওক জাম, হওক কঠাল, তোমাৰ কুঁহিয়াৰ পৰা আদি কৰি আপেল হওক আগুৰ হওক মানে সকলোবোৰ মই খাওঁ দিয়া আৰু মানে সকলো মোৰ প্ৰিয় বুলি ক'ব লাগিব মানে এনেকুৱা নহয় যে, এই বেছি প্ৰিয় আৰু। কবলৈ গলে আমটো অলপ বেছি প্ৰিয় দিয়াচোন। আমটো সকলো মানে অসমৰ হওক বা ভাৰতৰে হওক সকলো মানুহৰে প্ৰিয়। আটোতো দিয় আৰু কিন্তু বাকী যিবিলাকল মূল আছে সেইিলাকো বহুত প্ৰিয় দিয়া মানে তৰমুজ বা অন্যান্য যিবিলাক আছে। সবিলাক নোখোৱা যিবিলাক ফল আছে সেইবোৰো খাব মন যায় আৰু। কিন্তু ম এই ষ্ট্ৰবেৰী যিটো আছে ন। ষ্ট্ৰবেৰী কলো নেকি, এই ষ্ট্ৰবেৰী যিটো তোমাৰ মানুহে যিটো এক্দম মানে ডাঙৰ কৰি দি ন মানে নো দিয়া মানে সেইটো মই একো সোৱাদ নাপালো। আনকি সেইটো মই মানে এবাৰ খালো আৰু মানে মানুহে দেখাইতো ষ্ট্ৰবেৰীটো মানে বহুত আৰু খাই মানুহে। এইবিলাক ডাঙৰ ডাঙৰ মানুহ সেইবিলাক ষ্ট্ৰবেৰী খায় ত সেইটো মই খাই সোৱাদ নাপালো কিয় বা নাজানো কিন্তু। তোমাৰ বেছি কি ভাল লাগে?
মোৰো, মোৰ চবতচে ভাল পাওঁ ভিতৰত মই তৰমুজ খাই ভাল পাওঁ। আৰু এতিয়া গৰমৰ দিন যিহেতু। তোমাৰ কুঁহিয়াৰৰ ৰস টুটু জানাই সেইটো আৰু চলিব আৰু চবতে। আৰু তুমি যিটো ক'লা ন, ষ্ট্ৰবেৰীৰ কথাটো সেইটো কিন্তু হয়। ষ্ট্ৰবেৰীতটো ইমান সোৱাদযুক্ত নহয়। তুমি যে ক'লা ডাঙৰ ডাঙৰ মানুহে খাই তাৰেও এটা কাৰণ আছে মানে, ষ্ট্ৰবেৰীৰ যিটো ভিটামিন আৰু প্ৰটিন সেইটো বেছি। তাৰ ফলত কি হয় তোমাৰ যদি স্কিন টো ভালে ৰাখিব ইচ্ছা তোমাৰ ছাল যদি ভালে ৰাখিব ইচ্ছা তেতিয়া ষ্ট্ৰবেৰীতটো বহুত কামত আহে। ময়ও প্ৰথম প্ৰথম খাই পেলাই ভাবিছিলো তোমাৰ যেতিয়া প্ৰথম প্ৰথম খাইছিলো মই ভাবিছিলো ইমান কিয় মানুহৰ মাজত জনজাত একোতো সোৱাদ নাই ইমান পিছত যেতিয়া তাৰ গুণবলাক গম পাইছো আন ফলতকে। ত' সেই হিচাপে মানে অলপ জনজাতৰ ফলটো। বাকী উম, এতিয়া যিহেতু গৰমৰ দিন চলি আছে যিটো তোমাৰ আমৰ আইচ ক্ৰীম ঘৰতে বনোৱা বা তৰমুচত জুচ হওক, তাৰপিছত লগতে কুঁহিয়াৰৰ ৰস এইবোৰতো খাবাই চাগে।
অ, সেইবোৰ আৰু কিয় নাখাম। এতিয়াাতো গৰমৰ দিনত কুঁহিয়াৰৰ ৰস জিতে পুৰা একদম সেয়ে দিয়াচোন। বাকী তোমাৰ আৰু যি আছে এইবিলাক নতুন, নতুন যিবিলাক এতিয়া আৰু যেতিয়া ডাঙৰ হৈছে তেতিয়া জনা হৈছে আৰু এই ধৰি লোৱা এই কিবি বুলি কয় যে এটা তাৰপিছত তোমাৰ এভেকাডো আৰু আন বিলাক যিবিলাক নতুন, নতুন আমি ফল মূল জনা হৈছো আৰু। এই ইন্টাৰনেটৰ পৰা জানি জানি। মানে তুমি জানা যে এ, অভেকেডো যিটোতো কিমান দাম আৰু কবলৈ গ'লে। সেইটোতো শুনি থকা চাগে। মানে ৰিল বিলাকত চাই থকা ত সেইবিলাকো জনা হৈছো চাই চাই। ত, সেইবিলাকে দিয়া। বাকী ফল-মূলৰ কথা কি কবা। বাকী কোৱাচোন তোমাৰ পিছে ঘৰুৱা খাদ্যৰ ভিতৰত সবতকে প্ৰিয় খাদ্য কি এনে এনেকে মানে ঘৰুৱা মানে ঘৰত ৰন্ধা খাদ্যৰ ভিতৰত চবতকে প্ৰিয় আৰু।
ঘৰুৱা খাদ্যৰ ভিতৰতো ক'ব গলে মোৰ সবতচে প্ৰিয় হয় তোমাৰ আলু পিতিকা। আৰু তোমাৰ যিটো ৰঙালাও চব্জি চয়াবিন দি যিটো বনোৱা হয় সেইটো খাই বহুত ভাল লাগে আৰু। বাকী তোমাৰ কি প্ৰিয় সেনেকুৱা
মোৰ ক'বলৈ গ'লে তোমাৰ, এ সি কলা প পইতাহঁতৰ লগত গৰৈ মাছৰ যি পোৰা আৰু যিটো আলু পিটিকা। আৰু তোমাৰ তাতে অলপ আচাৰৰ যিটো তেল সেই তেলটো ঢালি কিনে পিয়াজ অলপ লৈ কিনে দালি বটা অলপ লৈ কিনে সেই যিটো সোৱাদ যিটো তোমাৰ এটা তৃপ্তিৰে এসজ। সেই সজটো কিন্তু পাহৰিব নোৱাৰা কিন্তু কেতিয়াও সেই এসাঁজটো তুমি কেতিয়াবা খাইছ নে সেই সেনেকে?
মই সেনেকে নাই খুৱাই দিয়া। কাৰণ মই মানে মোৰ কি হয় মই যিটো দালি বতা আৰু যিবিলাক চাটনি থাকে ন। সেউজীয়া যিবিলাক তোমাৰ পদিনা বা অ ধনিয়া বা নৰসিংহ চৰসিংহ দি যিবিলাক চাটনি বনুৱা হয় সেইবিলাক মানে খাই মই একদম ভাল নাপাওঁ। সৰুৰে ভাল নাপাওঁ। উম, ত, মানে মই সেনেকুৱা পইতা পাতৰ লগত খোৱা নাই। কেতিয়াবা মানে মই কি খাই ভাল পাওঁ, কেতিয়াবা তোমাৰ আলু পিটিকা লগত তোমাৰ অলপমান ঘিউ আৰু যিটো গৰম গৰম ভাত। সেইটো হ'লে মই মানে খাই থাকিব পাৰিম আৰু। মই ঘিউ মানে ঘিউটো মোৰ প্ৰিয় ভাতৰ লগত। যিটো তোমাৰ আমি যিটো কওঁ আলু ভাত, আলু দিয়া ভাতৰ লগত, সেইটোৰ লগত ঘিউটো অলপমান সানি লওঁ। সানি লৈ কিনে যিমান দিয়া তুমি খাই থাকিব পাৰিম আৰু। পিছে খাদ্যৰ কথা কওঁতে কওঁতে মই এতিয়া খাদ্য বনাবও লাগিব আৰু মোৰ নিজৰে ভোক লাগি গ'লহে। মানে খাও, খাও লাগি গৈছে আৰু ইমান, ফল মূলৰ পৰা, ফাষ্ট ফুডৰ পৰা, থলুৱা খাদ্যও কৈ দিলা তুমি লগতে। তাকে ভাবিছো ময়ো এতিয়া আলুৰে কিবা এখন বনাই থৈ দিওঁ নেকি নিজৰ কাৰণে খাবৰ কাৰণে। বাকী নহ'লে ৰাখিছোঁ দিয়া, এই বিষয়ে যদি পিছত কেতিয়াবা সময় পাওঁ এই বিষয়ে বেছি ভালকে আলোচনা কৰিম। কাৰণ খাদ্যৰ ভাণ্ডাৰটোতো বহুত ডাঙৰ দিয়াচোন অকল আমি যিকেইটা ফল মূল কৈছোঁ বা শাক পাচলি কৈছোঁ সেইবিলাকৰ মাজতেতো স্থগিত নহয়। যদি ভালকে ভাবিব যাওঁ ভাবিব যাওঁ আমি বেলেগ বেলেগ ঠাই বেলেগ বেলেগ খাদ্য আছে, আৰু ত' এই বিষয়ে আমি কেতিয়াবা ভালকে বহি লৈ আলোচনা কৰিম দিয়া। নে কি কোৱা?
অ' হ'ব দিয়া এইবিলাকৰ ওপৰত আমি কথা পাতিব লাগিব আৰু কেতিয়াবা কেতিয়াবা। বিলাকে আমাৰ অসমীয়া খাদ্যটোৰ থা আমি ভালদৰে জানিব পাৰিম তেতিয়া আৰু, দিয়া হ'ব দিয়া আজি নহ'লে থৈছো।
অ' দিয়া।